হেল্ল'।
হেল্ল'অ
হেল্ল'।
অঁ নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছে আপুনি?
এ বহি আছো। আপুনি?
হেল্ল'।
আপুনি কি কৰিছে?
হেল্ল'!
হেল্ল'!
অ আপুনি কি কৰিছে?
মই এই উঠিছোহে শুৱা পৰা
হয় নেকি
বাকী আপনি?
হুম?
কি কৈছে? উম আহ আপুনি চাহ চাহ তাহ খালে নাই? আপুনি খালে চাহ তাহ?
আপুনি
মই খালো। অহ হেল্ল'! ভালকে অহা নাই দেই মাতটো।
যোৱাৰ কথা আছে নি ক'ৰবাত? হেল্ল! হেল্ল!